শুনা পাইছা।
উ, শুনিছো ইবাৰ। অ', শুনি আছো, মোৰ মাতটো শুনিছানে নাই।
অ', অকমান মাজতে কিবা ফাটি আহিছিলে।
খাই আছা নি।
নাই, নাই খোৱা নাই।
পুৰা চিপছ-টিপছ খোলা নিচিনা লাগিছে। মই- এনেই আছো।
অ', মই এই পানীতটো, মানে অন কৰিছিলো যে হাতটো ধুব লৈছিলো, সেইটো কাৰণে চাগে লাগিছে।
অ', গম পাইছোঁ বাৰু।
উম, উম। আজি বোলো ফোন এটা কৰিবলে, এই- পুৰা ধুমুহা আহিছে আমাৰ।
বতৰ আৰু আমাৰ কেনেকুৱা গৰম। ঐ, এতিয়া চাগে বৰষুণ দিব বাহিৰত। ঠাণ্ডা কৰিছে।
আমাৰ পা মানে গৰজি আছে।
অ।
দিবই আৰু অলপ পাছত এনেকুৱা লাগিছে আমাৰ।
ভাত-চাত বনালা নেকি।
ভাত, বনোৱা নাই আজি মাছ অলপ আনিছিলে
অ।
তাকে বোলো, আজি নিজে বনাই খাব মন গৈছে।
অ', বনাবা মানে।
উম।
কেনেকে বনাবা। ব্ৰইল কেনে, ফ্ৰাই
উম, মাছ আজি ফ্ৰাইয়ে কৰিম। এনেই মানে কচ মাছ বাৰু ব্ৰইল কৰিয়ে ভাল লাগে বেছিভাগ।
উম। গোন্ধাই বুলি কয় যে কিছুমানে।
এই নহয়, মানে এটা কিছুমান প্ৰচেছ থাকে ন
অ কিছুমান পুৰি লয় অলপ ন।
অ, পুৰি মানে কি? মই তেল চেল একো নিদিওঁ, নি দি লৈ পেলাই মানে সেয়া। হেৰি, এ অ। আদা, আদা নহৰু চব পুৰি লওঁ। জলকীয়া, চলকীয়া।
অ টেষ্টি লাগে তেনেকে।
অ বিলাহী, চিলাহী। পুৰি লওঁ। পুৰি গৈ পেলাই মানে। ঠেতেলি পেলাই লাষ্টত কচ মাছটো মানে খালী কেৰাহীতে দি অলপমান তাতে তেল ওলাই যায় ন।
অ', অ।
তেনেকে পেলাই মানে যদি উ গৰম কৰি লৈ পেলাই হেৰি পিয়াজ জলকীয়া খিনি দি। কৰি লৈ গোটেইখিনি পানী ঢালি দিওঁ। তাৰপিছত ব্ৰইল হৈ থাকিব হৈ থাকিব, শেষলে হেৰি দি দিম আৰু পোৰা বস্তুখিনিও দি দিম। তাৰ পিছতে এয়া গাজ টেঙাও দি দিম অলপমান।
অ গাজ টেঙা দিলে গোন্ধটো নাহে।
অ একদম গোন্ধ নাহে, কি টেষ্টি লাগে খাই। মই বৰ ভাল পাওঁ।
অ মই ভাল পাওঁ। অ আমাৰ ইয়াতো আহিব চাগে অ, বতাহ ধুমুহা। মই আচলতে বাহিৰলৈ ওলোৱাই নাই যে। গমেই নাপাওঁ। আজি তোমালৈ কথা পাতিম বুলি এনেকুৱা হৈছে জানানে আলহী, ইটোৰ পিছত সিটো আলহী।
হয় দিয়া। মই ভাবিছো বোলো, এই কি হ'ল বোলো, মই ৰাতিপুৱা মানে আগবেলা নেকি মেছেজ দিছিলো।
আমাৰ যিহে পৰিয়াল ডাঙৰ।
অ, হয় দিয়া।
আলহী আলহীকে যায়। আজি দেওবাৰ।
নহয় তথাপিও ভাবিছো মানে কিবা চাগে কিবা ইম্পৰ্টেণ্ট কিবা আহি যাব পাৰে। তুমি ইউনিয়ন বডিত আছা ন?
আহ, সেইটো হয় বাৰু।
মইয়ো সেই বুলিয়ে ভাবিছিলো।
নাই আজি আলহী আলহীকে গৈছে দিনটো। তাৰপিছত আকৌ গধূলি টাইমত মোৰ ছাৰ এজন আহিলে।
উম, উম।
এতিয়াও আলহী আছে, বৰমাহতি আছে।
উম', উম, উম। দিয়া আমাৰ ইয়াত যে বৰষুণ আৰম্ভ হলেই।
আমাৰ ইয়াত দিয়া নাই বাৰু এতিয়ালৈকে, বাহিৰত চাগে একদম ধুনীয়া বতাহ, ঠাণ্ডা পেলাইছে। মই ৰুমৰ ভিতৰত একো গমেই পোৱা নাই।
অ আমা এইপিনপা ছাগে।
ঐ কথা এটা জানানে, মোৰ অম্বুবাচী মেলাতো। যোৱাটো এতিয়া ফিক্স হৈছে নহয়।
হয় নেকি?
মই, বাইশ তাৰিখে যাম। এতিয়া', এতিয়া। অকল এটা এষা মই যাতে আৰু এই পুষ্পিতা নহওঁ আৰু।
অ সেই তেতিয়া মানে। অ মাহেকীয়াটোত বৰ প্ৰব্লেম হৈ যায় ন।
উম, নহ'লে হয়। আৰু, সেইটোৱেই ভাবিছোঁ কাৰণ, মোৰ তাৰিখ খু আছে বাৰু, কিন্তু অলপ পিছলে হ'ব লাগে, আৰু
উম, এনে মানুহে যে কয়, অন্ধবিশ্বাসেই বাৰু। কিন্তু, মানে, এনে কয় যে, আৰু যে, হেৰি, কিবা ৰঙা সুতা বোলে ভৰিৰ বুঢ়া আঙুলিত বান্ধি থ'ব লাগে। তেতিয়া বোলে নহয়, এ তেনেকে যে কয়, এনেই কৰি চাবাচোন। উম, মানে উম, সেইটো বাৰু অন্ধবিশ্বাস। সেইটো হয়য়েই বাৰু। সঁচা কথা, অন্ধবিশ্বাস কিন্তু, তথাপিও, মনৰ শান্তি ঘটনা কাৰণে, যিহেতু ভগৱানৰ ওচৰত যাবা ন
অ', নহ'লে হয় আৰু, মই সেই টাকেই ভাবিছোঁ। নহওঁ বুলিয়েই ভাবিছোঁ। আশীৰ্বাদ দিবাচোন নহ'বলে, তুমি ক'লে, কিজানি নহয়েই
অ', মুখখন ভাল হ'লে হয় দিয়া অ', তুমি যাব, যাবলৈ বুলি আশা কৰিছা ন। মই সেইকাৰণে, মানে, ভগৱানক কৈ দিছোঁ আও বোলো, বেচেৰীজনী, ইমান ধুনীয়াকে আ আশা কৰিছে যাব পাই যেন, আৰু এনেকে
যোৱাটো এতিয়া ঠিক হ'ল। কিন্তু, এতিয়া একমাত্ৰ ভৰসা, ভগৱানৰ ওপৰতে। একো যাতে আৰু সেইটো বস্তু নহয়, আৰু
অ', হয়। সেইটো বাৰু কথাটো নোহোৱা নহয়। উম, হয়, হয়। এনেই মানুহে শুনা মতে আৰু দেই। মানুহে কিন্তু কয় যে মানে কামাখ্যা মন্দিৰটোৱেই মানে একমাত্ৰ এইটো মন্দিৰ যত মানে মাহেকীয়া হ'লেও যাব পাৰে।
যাব পাৰে। কিন্তু অশান্তি লাগিব যে সেইটো কাৰণে।
না তুমি তলৰ একে মেইন গেটৰ পৰা খোজ কাঢ়িব লাগিব। উম, আৰু মানে কোৱা কথা হয় যদিও, নাইবা ভগৱানেও যদি কয় তথাপিও আমাৰ মনে নামানে দিয়াচোন।
উম, মানে নহয়। অশান্তি লাগে আচলতে। সেইটো কাৰণে মানুহে নাযায়ে। পোৱা-নোপোৱা পিছৰ ক থা নিজৰ কষ্ট হয়, নহয়। সেইটো কাৰণে আচলতে নাপায় বুলি কৈ চাগে, কষ্টটো হোৱা কাৰণে। মই তেনেকৈ ভাবো আৰু। মোৰ বাৰু তেনেকে ইমান নহয় ক'ব নেপায়। যি বাৰে নহয় বুলি কওঁ, সেইবাৰে বিষায় কিন্ত।
অ', এই মই মাজতে হুমিও খাইছোঁ।
মৰি যোৱা বিষটো নাই আৰু মোৰ। অলপ
বা, মোৰ মৰি যোৱা বিষ আছে। মৰিয়ে যাওঁ যে, মই বেহুচ হৈ যাওঁ, মানুহজনী মই চিৎ খাই পৰি যাওঁ। পৰা বেহুচ হৈ একদম কেনেক কোৱা লাগে বাপ
মোৰ কিন্তু নহয়। বহুতে এইটো তুমি ট্ৰাই কৰি চাব পাৰা। গৰম পানীত ঘিউ দি পেলাই নহলে বাটাৰ দি পেলাই খাই যে সেইটো, কি বটৰ মুখত কেতিয়াবা
খাইছো, তেনেকেও।
খোৱা
তথাপিও মোৰ একো ইফেক্
বহুতে গৰম পানীত দিউ দি পেলাই খায়। তাকে ল'ব লাগে আৰু উপায় নাই নহলে। মই সতাটই ব্যবহাৰ কৰোঁ।
অ মইও নগাওঁৰ কিন্তু অ গৰম পানী মানে এ গৰম পানীত ঘিউ দি লৈ পেলাই যে খোৱাটো মই বহুত মানে মই হেৰি কৰিছো। ট্ৰাই কৰিছো কিন্তু মই একো ফল নাপাওঁ।
একোৱে মই মানে উ ৰিজাল্ট নাপাওঁৱে।
আচলতে এইটো কি কাৰণে হয় জানা? ব্লা তো যেতিয়া ওলাই যাব নোৱাৰে তেয়া এতিয়া কষ্ট হয় নেকি মোৰ মতে অলপ যদি তুমি খোজ চুজ কঢ়া আগৰ পৰা মানে
উম উম
এক্সাৰচাইজ কৰা এতিয়া কিন্তু হয় ঠিকেই হয়
মই কৰি থাকো তথাপিও মানে মোৰ কি হয় নাজানো আৰু মোৰ মানে মানে ডাক্তৰক দেখালে ডাক্তৰে কয় আৰু এইটো মানে থাকে কিছুমানৰ অভাৰ হয় আহ অ কিছুমানৰ উ নহয় তেনেকে কিন্তু মানে অ এতিয়া তাৰ মানে ঔষধ থাকে মানে টেবলেট দিয়ে কিন্তু সেই টেবলেটটো মই খাব নিবিচাৰো ডক্তৰেটো বেমাৰতটো ভাল হওঁক বুল ঔষধটো দি দিব কিন্তু মানে এ বিষটো ৰখা ঔষধটো খাবলৈ মোৰ ভয় লাগে কাৰণ
নয় মই এইবোৰ বিধাৰ নকৰো দৰৱ এ মোৰ আজি যে মানে ইমানেই মেছেজ আহি আছে নহয় অ
উম উম তুমি য়গা কৰা যে সেইকাৰণে তোমাৰ চাগে পেটৰ বিষটো নহয় সেইটো বহুত ভাল বস্তু ন য়গা বস্তুটো
গম নাপাওঁ আৰু এ তেনেকা কিছুমানে কোৱাই নহয় উম
উম
এ লাহে লাহে ভাল পাবা ইমানো এইটো ম বিশেষ তেনেকে হয় ব কিছুমানৰ মই আচলতে নিজৰ হোৱা নাই যে
অ নহয় মোৰ বিশেষ তেনেকুৱা নহয় মোৰ মানে উ মানে কৈছো নহয় মোৰ মই মানুহজনী মানে ফিট হব নোৱাৰো এনেকুৱা হৈ যাও।
অহ
মোৰ অৱস্থা একেবাৰে বেয়া হৈ যায় আজি যে মই পাঁচ মাহ ধৰি পেলাই মই যে মানে মাহেকীয়া হোৱা নাই মোৰ সেইটো মোৰ কাৰণে বহুত
ভণ্টি ন?
শান্তি ভগৱানক মই সেইটোৱে মানে প্ৰাৰ্থনা কৰো যে মোক থেংক ইউ ভগৱান। কাৰণ মই বহুত কষ্ট পাওঁ বাপৰে বাপ মই ভাবিলেই সেইকেইটা দিন অ মোৰ মোৰ ভয় লাগে গোটেই মানে উম চাৰি পাঁচ দিন আগৰ পৰা মোৰ বুকুখন মানে হোম হোমাই থাকে।
মই বহুত সৰুতে হোৱা মই ক্লাছ ছিক্সলৈ পাইছিলোঁহে।
উম উম
তিয়াই হ'লোঁ।
হয় দিয়া হয় কেতিয়াবা কিছুমান সোনকালে হৈ যায় মইতো ক্লা এইটত হৈছোঁ।
অ মই বাৰু সোনকালে হলো পঞ্চম শ্ৰেণীৰ পৰা মানে বছৰীয়া পৰীক্ষা দিছিলোহে।
অহ
ষষ্ঠ শ্ৰেণীলে পাইছিলো বাৰু।
অ অ হয় দিয়া হয় বাৰু কেতিয়াবা সোনকালে হৈ যায়। এটো আৰু এ মানে মইতো য়োগাটো মই প্ৰভাৱ পৰা বুলি ক'ম কিন্তু দেই এইটো বস্তু মানে তোমাৰ য়োগা কৰিলে তোমাৰ বহুত মানে শৰীৰতটো সুস্থ থাকে ন। উম য়োগাৰ নি ওপৰত আৰু তোমাৰ একো থেৰাপিয়ে নাই।
হয় লাহে লাহে ভাল হয় কৰিলেনো। নহয় বুলি নকওঁ আৰু বহুতে ফল পাইছে নহয় এতিয়া কৰি পেলাই।
উম এতিয়া যে ইয়া টিভি এক্ট্ৰেছ যে শিল্পা শেট টি তেখেতে নিজে চিকাৰ কাঢ়ে যে উম য়োগা কৰিয়ে তেওঁৰ মানে গোটেই স্কিন হওঁক কেনেকুৱা ধুনীয়া ন তেওঁ। দেখিবলৈ। এতিয়াও কিমান গাভৰু হৈ আছে চোৱাচোন, য'ত নেকি তেওঁ উম, বাৱন্ন বছৰ মান হয় হ'বলা।
উম, সেয়াই। মহত্ব এটা আছে, নথকা নহয়।
ময়ো বিশ্বাস কৰো, ময়ো খালি এলেহুৱা মই বহুত এলেহুৱা এইটো ক্ষেত্ৰত, মোৰ মানে এলেহুৱা বুলি নকও মই এনে কৰো এক্সাৰচাইজ কৰো। কিন্তু মানে মোৰ অধৈৰ্য, অ', আৰু মই অধৈৰ্য য়োগাটো মানে লগ থাকিব লাগে, প্ৰথম য়োগাৰটো প্ৰথম শুনি মানে আৰম্ভণি হৈছে তুমি এয়া ধ্যান কৰিব লাগিব হয় তেতিয়াৰ পৰাা তুমি মানে নিজৰ মনটো মানে হেই কৰি ল'ব লাগে, কিন্তু মই সেই বস্তুটোৱে নোৱাৰো, মনটো স্থিৰ কৰিব
গুৰু এজন লাগে জানানে গুৰু এগৰাকী বা এজন হ'লেহে অকমান আগবাঢ়ি যাব পাৰি আৰু লগতে অকলে মন নাযায় কৰিবলে।
নোৱাৰি অ, বেলেগ জেগাত কেতিয়াও মানে ঘৰত কেতিয়াও নোৱাৰি বেলেগ জেগা
পাৰি অকলে কৰিব কিয় নোৱাৰি, আম এতিয়া বয়সৰ লগে লগে যি - তেওঁ অনুভৱ কৰিব পাৰে। তেতিয়া অকলে কৰিব পাৰি, ‍ কিন্তু এতিয়া আমাৰ যি যিখিনি সময় আমাৰ এতিয়া চঞ্চল নিচিনা আমি, সেইকাৰণে আমি কেতিয়াও মানে আমি আচলতে অনুভৱে কৰিব পৰা নাই বস্তুটো। অনুভৱ কৰিব নোৱাৰিলে মানে থিৰ নহ'লে মানে কেতিয়াও মানে অকলে কৰিব পৰা নাযায়, সেই যেতিয়া অনুভৱ কৰে মানুহে
অ' ঘৰত যদি মানে অকলে থাক তেতিয়া বেলেগ কথা, কিন্তু ঘৰত এতিয়া ঘ চব যেতিয়া মাহঁত-দেউতাহঁত থাকে ন, তেতিয়া মানে মাতিহে দিব মোক কোনোবা আহিহে যাব এইবোৰ ভাবা যায় ন? দৰ্জাখন মাৰা থাকিলেও মোক যে একে মাত দিয়েহি।
ঐ ঠিক আছে ৰ'বা দেই, মোক মাত
অ', ঠিক আছে হ'ব দিয়া উম, উম।